অ কি খবৰ হেল্ল'
অ অ হেল্ল' ভাল ভাল খবৰ ভালেই আছোঁ তোমাৰ কোৱা
মোৰ ভালেই ভালেই ক'ত আছা এতিয়া
মই এতিয়া তোমাৰ আছো মঙগলদৈ জিলাত
অ মই মংগলদৈ জিলালে এইকেইদিনতে যাম বুলি ভাবি বছিল লৈ অ কিন্তু এই অলপ কামত ব্যস্ত হৈ আছোঁ এইকেইদিন
উ পাৰিলে আহিবা মই ইয়াতে আছো
অঁ ঠিক আছে মঙ্গলদৈ কোন তুমি হেৰি মঙলদৈ এই জেগাত এটা আছিলে নামটো অ দি চি অফিচটো চিনি পোৱা নহয়
অ পাও পা মংগলটো ডি চি অফিচ পাওঁ
অঁ অঁ মই সেইখিনিলৈ মাজতে এবাৰ গৈছিলোঁ
উম
অ' বাকী, খোৱা বোৱা কৰিলা নেকি
খোৱা বোৱা এতিয়া মানে বনামহে ভাত মই। লাহেকে, উম।
বনোৱা নাই বাৰু যিহে গৰম পৰিছে মানে,
অ', আমি কাৰেণ্ট এফেয়াৰ্চৰ সেই
অঁ পাৰোঁ পাৰোঁ আমি মানে ব বৰ্তমান ঘটি থকা ঘটনাৱলীৰ বিষয়ে আমি এ কথা পাতিব পাৰো। এতিয়া নতুনকৈ এটা বস্তু আহিছে তুমি বাংলাদেশ খনৰ বিষয়েটো জানাই,
হয় হয় জানো
বাংলাদেশখন বাংলাদেশত আমাৰ যোনখন গংগা ৰিভাৰ ভাৰ ভাৰতবৰ্ষৰ গংগা নদী। দিখন বাংলাদেশত। সোমোৱাৰ পাছত সি দুখন দুটা ট্ৰিবিউ মানে দু দুখন উপনৈত ভাগ হৈছে এটা মেইন মেইন যোনটো লাইন হ'ল সেইটো পদ্মা আৰু ন নহ নহ এটা পদ্মা আৰু এটা হুগলি হুগলী নদী, যোনখন কলকাতা দি বৈ গৈছে, আহ। এই এতিয়া মানে তোমাৰ সেই যোনখন পথ পদ্মা নদী, পদ্মা নদী আৰু হুগলী নদী, খখন য'ত ভাগ হৈছে, তাত ভাৰতবৰ্ষই ঊনৈছশ পয়সত্তৰ চনত এটা জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰিছিলে এটা মানে ডেম বনাইছিলে।
উম উম।
ডেমটো হ'ল তোমাৰ ফাৰাক্কা ডেম,
উম উম।
সেই সেইফ ফাৰ্কা ডেমটো ডেমটোৰ ফলত মানে ভাৰত আৰু বাংলাদেশৰ মাজত এখন মতানৈক্যৰ সৃষ্টি হৈছিলে অলপ।
উম উম।
সেই মতানৈক্যটো যিমানে, কথা হ'ল বাংলাদেশে কৈছিলে যে ভাৰতবৰ্ষই ফাৰাক্কা ঠাইখিনিত যোনটো ডেম বনাইছে সেই ডেমটোৱে মানো মানে পদ্মা ৰিভাৰত মানে পদ্মা নদীৰ ফালে যোৱা পানীৰ সেই পৰিমাণটো কমাই দি যাৰ ফলত বাংলাদেশত খেতি বাতি কৰাত অসুবিধা হৈছে। তাৰ গতিকে মানে, তাৰ ফলত এই, স এখন এখন মানে সন্ধি চুক্তি স্বাক্ষৰিত হৈছিলে, ঊনৈছশ ছয়ান্নব্বৈ চনত। আৰু সেই চুক্তিখনৰ নাম, গংগা ৱাটাৰ চুক্তি গংগা ৱাটাৰ শ্বেয়াৰিং চুক্তি
উম।
গংগা ৱাটাৰ শ্বেয়াৰিং চুক্তি মানে এই এই বছৰ দুহেজাৰ ছাব্বিছ চনৰ, ডিচেম্বৰ মাহলৈকেহে ভেলিডিটি আছিলে, অঁ সে এক্সে্স প্ৰায় হ'ব যে সেই তাৰ তাত মানে এতিয়া বাংলাদেশেও কিবা পদ্মা- বেৰেজ প্ৰজেক্ট এটা আৰম্ভ কৰিছে,
উম উম উম।
উম। তুমি কোৱা অলপ। এনেকুৱা ঠাইৰ বিষয়ে,
মই আপ আমি এতিয়া ডিছকাছ কৰিম মানে আমাৰ যিবোৰ ষ্টেট আছে। ভাৰতৰ আমাৰ ৰাজ্যকেই খনৰ মানে কিছুমান ৰাজ্যৰ, অ', কিছুমান, ফেষ্টিভেলৰ কথা মানে হে কৰিম, দিচাং কৰিম। ত' ফাৰ্ষ্টটোতে মই তোমাক সুধিম ক'ব বিচাৰো যে, উৰিষ্যা ৰাজ্যৰ অ' হোৱা, উৰিষ্যা ৰাজত হোৱা, মানে ফেষ্টিভেল চৰ নাম কোৱা কেইটামান।
উৰিষ্যা ৰাজ্যত হোৱা ফেষ্টিভেল মানে উৎসৱৰ নাম তুমি ক'ব কৈছা, তুও ম মোৰ বিশেষকে মনত নাই, তুমি দুটামান কোৱাচোন।
ষ্যা ৰাজ্যত মেইনলি, 'ৰাজা পাৰ্বা' বুলি এটা উৎসৱ হয় সেইটো আৰু এটা অইন 'নোৱা খাই' বুলি
কি বুলি?
'নোৱা খাই', 'নোৱা খাই' আমাৰ অসমীয়াত হোৱা ন-খোৱাৰ নিচি চিনা চাগে হ'ব নোৱা খাই। ত' এইফালে, নেক্সট আমি আমি নৰ ইষ্টান ষ্টেটছত আহো। উম, উত্তৰ-পূব ভাৰত। উওৰ ৰাজ্য, ৰাজ্যত তাত আছে তোমাৰ মেঘালয়ত কি হয়? মেঘালয়ত তোমাৰ স্পেচিয়েলি চেৰী ব্ল'চমটো হয়।
অ', চেৰি ব্ল'চম হয়। মানে মেঘালয়ত হয়। মেঘালয়ৰ যোনখিনি মানে এন এ যোন যিখিনি তাৰ মানে যোনখিনি নেটিভ মানে জনজাতি আছে, এ তেওঁলোক কৰ কিবা উৎসৱ কি কি আছে?
সেইটো মই নাজানো ইমান
অ' মেঘালয়া, অ' ৰিচেণ্টলি মই আ আ আৰু এটা মানে নতুন এটা নিউজ উম পাইছিলোঁ। আমাৰ যোনখন আ তুমি আৰ্টিকল দুশ চৌৰাল্লিছ এ বিষয় য়ে জানানে
অ' অ' এইটো আমাৰ স্পেচিয়েল ষ্টেটাচ দিয়া আছিলে ট্ৰাইবেল, আমাৰ নৰ্থ ইষ্টাৰণটোৰ। এটা আছে টু ফৰ্টি ফৰ এই আমাৰ অসমৰ যিবোৰ ট্ৰাইবেল আদিবাসী মানুহবোৰ আছে, সেইবিলাক কৰ কাৰণে কিবা আছি তেনেকুৱা
মানে ন সেইটো টু ফৰ, দুশ চৌৰাল্লিশ এইটো তোমাৰ এই উত্তৰ কাছাৰ কাৰ্বি-আংলং। এই ডৃষ্টিককিখনে উত্তৰ কাছাৰ, কাৰ্বি আংলং এই ডিষ্ট্ৰিক্টকেইখনে মানে যেনেকে কাৰ্বি-আং লং অট'নমাছ মানে এখন ৰাজ্যৰ ভিতৰতে অটনমাচ ৰাজ্য হিচাপে নিজকে মানে, বিচাৰিছে মানে সেই তেনেকুৱা হেৰি আছিলে সেইটো তাত প্ৰতিবাদ নহয়, এই হেৰিয়ে বিচাৰিছে তোমাৰ এইটো কাৰ্বি আংলঙৰ এইজন নতুন এম এল এজন যে হৈছিলে।
আচ্ছা আচ্ছা
তেওঁ বিচাৰিছে তাকে মানে তোমাৰ সেই সেই বস্তুটোৰ ওপৰত কাৰণ তোমাৰ ডিফু যোনটো লোকসভা সমষ্টি তাত তোমাৰ মানুহৰ সংখ্যা বহুত কম বাকী লোকসভা সমষ্টিৰ তুলনাত মানে বাকীবিলাকৰ আমিও মানে সেই পাঁচ ছয় গুণ কম মানুহ আছে ছয় গুণ কম মানুহ আছে
আচ্ছা ত' সিহঁতৰ মানে যিটো ভইচ সিহঁতে মানে উদ্ধান কৰিব নোৱাৰে বিধানসভাত। সেইকাৰণে সিহঁতে প্ৰয়োজনীয়তা বহুত কৰিছে যে মানে সিহঁতৰ নিজাকে যদি সিহঁতে মানে সেইটো পাই যায় ষ্টেচটো ত তেতিয়া সিহঁতৰ কাৰণে সেই মানে ভাল হ'ব আৰু বস্তুখিনি
আহঁ, অঁ। সেইটোৱে সেই ভাল ভাল হ'ব সেই বুলিয়ে মানে বিচাৰিছে আৰু তো এতিয়া কি কৰে। তই সেই বস্তুটোত।
উম, উম, উম।
এতিয়া মেঘালয়ত তোমাৰ যোনখিনি মানে তাৰ জনজাতি হয়। সেই জনজাতি। মানে আছে তোমাৰ ৱাংগালা বুলি গাৰো জনজাতিৰ এটা বিশেষ উৎসৱ আছে। তাৰপিছত খাচী জনজাতি আছে নংক্ৰেম নংক্ৰেম বুলি আছে।
সেইটো সেইকেইটা উৎসৱ হয় নেকি।
অ', নংক্ৰেমটো উৎসৱ হয়। ৱাংগালাটো উৎসৱ হয়।
উম।
সেই তেনেকুৱা মানে কথা।
তো তোমাৰ মিজোৰামত হোৱা এটা হ'ল যে। ছাপচাৰ কুট বুলি এটা উৎসৱ হয়।
কি বুলি?
ছাপচাৰ কুট।
অ'।
ছাপচাৰ কুট আৰু জানা নেকি তুমি মিজোৰামত কি উৎসৱ হয়?
উৎসৱৰ বিষয়ে মই মই মানে উৎস। উৎসৱ পাৰ্বণৰ বিষয়ে ইমান বিশেষকে, এ। জনা নাই। কিন্তু তোমাৰ।
ৰবা মই আজিতো পাচ কৰিম মান। আৰু তোমাৰ
তোমাৰ কথাবিলাক ভালকে অহা নাই অহা নাই।
হেল্ল'।
অ'। এতিয়া এ কোৱা কোৱা মানে।
অ', অ', অ', মিজোৰামত তোমাৰ হয় ছাপচাৰ ফুট। তাৰ পিছত পাউল কুট আৰু মিম কুট। তিনিটা উৎসৱ হয় মেইনলি, আমাৰ যেনেকে অসমত। বিহু হয় তিনিটা। ত ইহতৰ ছাপচাৰ কুত, পাওল। আৰু মিং কুট।
অ'।
তাৰপিছত আমাৰ আহিলো নেক্স এখন ৰাজ্যলে এইখন হ'ল মণিপুৰ।
অ মণিপুৰ
মণিপুৰ ৰাজ্যৰ উৎসৱ তিনিটা সেইকেইটা হ'ল এটা লুই নাগাই ন।
কি উৎসৱ বুলি ক'লা?
লুই নাগাল নি লুই নাগায় নি আৰু দ্বিতীয়টো হ'ল? আহ দ্বিতীয়টো হ'ল, চিলিও লিলি চিলিও লিলি আৰু তৃতীয়তটো হ'ল? সেইটো জানো আমি চবে লাই হায়বা
অঁ তুমি মণি-মণি, মণিপুৰতো লকটক লোকটক হ্ৰাদটোৰ বিষয়ে জানা,
অ জানো সেইটো তোমাৰ সেই ন কাচিৰ এতিয়া যামা
ঠিকে আছে বাৰু হ'ব দিয়া পাছত আকৌ কথা পাতিম কেতিয়াবা